হেল্ল' বলু অ বুলু কি কৰি আছা
হেল্ল'
অ বুনো কি কৰি আছা
আছো এনেই
অ টিকলি স্কুললে গল
আপুনি কি কৰি আছে
মই এয়া ফ্ৰেণ্ডৰ তাত আহিছোঁ
অঁ
বান্ধৱী তাত আহিছোঁ আজি তাইৰ বাৰ্থডে হয়
অ অ অ
জন্মদিনত আহিছো আজি মুনুৰ জন্মদিন
অ'।
তোমাৰ টিকলি কেইটা বজাত যায় স্কুলত?
অ', এইট ফৰ্টি ফাইভ।
অ', আচ্ছা। আৰু আহে কেতিয়া, ছুটি কেতিয়া হয় স্কুলৰ?
বাৰ বজা।
অ'। হা পূজাৰ লগত বহুত কথা পাতিলো।
উম।
অ', ত মই কৈছো ৰাতিপুৱাই মই আহি পালোঁ ফ্ৰেণ্ডৰ তাত তাকো মোৰ ফ্ৰেণ্ডজনীক মই আজি বিচনাতে পাইছো মানে আঠুঁৱাৰ তলতে তাকে কৈছোঁ হাঁহিছে তাই। পজাই
পিছেছ কোন কোন গৈছে তাত?
মোক থৈ আহিছে অংকুৰে অংকুৰে মোক ইয়াতে থৈ পেলাই সি অফিচত গুচি গ'ল।
অ'।
তাৰ পাছত আৰু যাম আৰু সিহঁতৰ তাতে ভাত খাম।
অ', অ'।
ভাত খাই একদম ৰাতি যাম।
উম।
তুমি গা পা ধুলা?
অ', গা পা ধুলো এতিয়া পূজা কৰিম বুলিয়ে ভাবি আছিলো।
কিয় শাহু মা নাই?
শাহুমা এতিয়া নাইতো বেলেগ ঘৰত আছে।
অ' আচ্ছা ইয়াতে অকল তুমি আৰু টিকলি।
মই আৰু টিকলি আৰু দুটা পি জিৰ' ছোৱালী আছে।
আহ আচ্ছা। আৰু গৰমৰ বন্ধত নাহা।
গৰম বন্ধত আহিব নোৱাৰো, ঘৰত কোনো নাথাকে যে।
অ' আচ্ছা।
মাৰ ঘৰত যাম দুদিন মানৰ কাৰণে।
অ', কৈছে তাহাঁতিও যাব বোলে।
উম, উম ইহঁতে আহিলেই যাম।
টিকলি জন্মদিন ক'ত পালিবা? তোমাৰ তাত?
অ', ইয়াতে কৰিম কিন্তু মন্দিৰত লৈ যাম বুলি ভাবি আছিলোঁ মন্দিৰত লৈ কিনি আহি কিনি সন্ধিয়া কেক কাটি দিম বুলি।
অ' ঠিকেই। দেখিছো তাইৰ ভিডিঅ' বিলাক, কি ভাল লাগে
যি উৎপাত কৰে।
আৰু বাবাৰ লগত বেছি না।
অ'।
বাপেকৰ লগত বাপৰে কি ধুনীয়া কে থাকে!
অ'।
ৰাতিপুৱা কি খাই গ'ল তাই তেনেহলে টিকলিয়ে?
মই খানাই বনাইছো ৰাতিপুৱা তিনিজন যাই যে।
অ', আচ্ছা।
ডাইৰেক্ট খানা বনাই দিওঁ দিনৰ আৰু ৰাতিপুৱাৰ কাৰণে একেলগে বনাই দিওঁ।
ভালেই কৰিছা।
অঁ
আৰু পি জিৰ ছোৱালী বিলাকৰ কাৰণে কেতিয়া বনাবা দুপৰীয়া?
নাই একে, একে বাৰতে বনাই দিম।
ত সিহঁতি কলৈ গল পি জি ছোৱালী কেইটা? অ ঔ আচ্ছা!
ৰাতিপুৱা চাৰিজন যায় যে স্কুল ক'ত নাস্তা কিবা কিবি বনাই থকা টাইম নাথাকে ন'
নহয় এটাই ভাল দিয়া পতককে কৰি দিছা। একেবাৰত- তে হৈ যায় ন' আৰু দুবাৰ দুবাৰ এই গৰমত ক'ত পাকঘৰ, পাকঘৰ ক'ত সোমাই থাকিবা।
সি, সিহঁতকো তুমি যি মানে খোৱা ভাত-চাত সিহঁতকো দি দিয়াকে?
অঁ একে, একে খাওঁ একে দি দিওঁ তিনিজনতো আছে।
সিহঁতি আকৌ চাহ-তাহ খাব নিবিচাৰে?
দি দিওঁ মই খাওঁৱেই যেতিয়া বিচাৰা দুই তিনজনী কিনো কিমাননো খাব।
অ' দুই তিনিজনীয়ে মানে তিনিজনী?
অ' তিনিজন আছে। দুজন চলি এজন ল'ৰা আছে।
অ' আচ্ছা কোন ক্লাছৰ?
ফাৰ্ষ্ট ইয়াৰ আছে এজন, ছেকেণ্ড ইয়াৰ এজন, এটা ক্লাছ এইট।
মানে অ কি কয় তেওঁলোক নেপালী?
অ' নেপালী নিজৰে
আমাৰ ফালে কি গৰম বুনো কি কম।
যি গৰম দি আছে কিন্তু আজি ইমান গৰম নাই।
তোমালোকৰ তাত?
অঁ' ৰ'দ ওলোৱা নাই এতিয়ালৈকেতো।
আমাৰো ৰ'দ ওলোৱা নাই কিন্তু কি গোপ-গুপীয়া, গোপ-গুপীয়া লাগি আছে।
অ' এইটোতো তলপ-চলপ আছে, ইমান নাই আৰু আজি এনেকুৱা থাকিলেতো ভালেই হয়।
ভালেই দিয়া এনেকে থাকিলে আৰু কৰবাত কৰবাত কি বৰষুণ বোনো।
ৰাতিপুৱা দিছে অলপ বৰষুণ, অলপ দিছে তিক্লি স্কুল যোৱা সময়ত অলপ দিছে। স্কুল ওচৰতে আছে ছাতা লৈ যাম বুলি কৈ আছিল। লৈ কিনে স্কুলত হৈ আহিছে
হেঁ হেঁ!
কাম হৈ যায়। সি স্কুল গলে বহুত কাম হৈ যায় ঘৰৰ।
বহুত কাম হয় অঁ' ঠিকেই কৈছা তুমি একদম। অঁ 'সেইয়া নাহে এতিয়া?
সি নাহে এতিয়া, পূজাত আহিব নেকি দূৰ্গা পূজাত।
দুৰ্গা পূজাত অ'।
দুৰ্গা পূজাত নহলে দে, দীপাৱলীত আহিব।
এ, তোমালোকে তাতে গৈছিলা যে তোমালোকৰ তাতে থাকিবৰ মন যায় নে ইয়াতে?
নাই ইয়াতে, তাত যে এটা ৰুমৰ ভিতৰত আমি গাঁৱৰ মানুহ যে ৰুমৰ ভিতৰত সোমাই থাকিব নোৱাৰি। একচেলি সিহঁতে তাত বেলেগ লেংগুৱেজ আকৌ। কাৰো লগত কথা পাতিবও নোৱাৰো।
সেইটোৱে কথা। উম!
অহ্' সেইকাৰণে বহুত মতলব, কাম কৰিলে ভাল আছিল।
তাতে তোমালো- কে যে বেংগলৰত আছিলা তেতিয়া তেওঁলোকে হিন্দী বুজি পায়?
হিন্দীও বুজি নাপায় ইংলিছ কো- ইংলিছ পাৰে। কো, কোনো, কোনোবা গাঁৱৰ কানাডা থাকেনা সিহঁতি ইংলিছো নোৱাৰে হিন্দীও নোৱাৰে, খালি কানাডাই পাৰে।
অঁহ' আচ্ছা!
সেইকাৰণে একো কৰিবই নোৱাৰাৰে ৰুমৰ ভিতৰত বহি এটা কিবা লেংগুৱেজ ইচাৰা বুলি কয় যে এটা
অ', অ'।
এনেকুৱা এনেকুৱা কথা পাতিব লাগে কেতি কেতি
আৰু তোমালোকৰ ওচৰত যোন যোন আছিলে তাতে কি কোনো এনে এনেকুৱা মানুহ নাছিলে যোনে ক'ব পাৰে। তুমি শিকিছা অকমান, অকমান।
নাই সি মোৰ কথাই পাতা নাই ইহঁতৰ লগত।
কিন্তু সেয়াই জানে চাগে ন' দেউতাকে।
পুৰা পাৰে।
অ'।
এই পুৰা পাৰে।
আৰু তাতে বেছিকে সেয়া চলে না ধোচা
অ', অ', অ', এইবিলাকে চলে।
কিন্তু তোমালোকে ঘৰত নিজে ভাত বনাই খাইছিলা ন'।
অ', তাত খাব নোৱাৰি আমাৰ গাওঁ বিলাকৰ মানুহ যে এইবিলাক খাব নোৱাৰি এ যি কোনোতে কিবা এই টেঙা দি দিয়ে।
অ', সেয়া দিয়ে তেতেলী দিয়ে তে
অ', তেতলি দিদিয়ে টেঙা যিকোনো টেঙা খাব নোৱাৰি ন'।
হেহে
দেহত যিহওঁক হোৱাইট ৰাইচ নাখায় ইহঁতে।
কি খায়? কেনেকুৱা ভাতটো খায়?
এনেকুৱাই কিবা খানা বনাই কিনি তাতে কিবা এটা লেমন নাৰ লেমন দি দিয়ে অলপ পিছত আকৌ কিবা কি কি দিয়ে থাকে মতলব হোৱাইট ৰাইচ নাথাকে ইহঁতৰ।
অ'।
ডাইৰেক্ট হোৱাইট ৰাইচ নাপাওঁৱে ডাইৰেক্ট ৰুমত বনাই কিনি খাব পাৰি। ফ্ৰাই ৰাইচ লেমন ৰাইচ কিবা লাই এই এইবিলাকে চলি থাকে সিহঁতৰ।
ভালেই দিয়া ঘৰত বনাই খোৱাই ভাল।
অ', ঘৰত বনাই খোৱা ভাল তাতকৈ।
তাত আাছিলে
অ', ৰ দোকান মানে চেণ্টাৰৰ ওচৰতে আছিল ন' টাউনৰ ওচৰতে আছিল ন'। উম
আৰু কি ভাল লাগিছে আৰু তাৰে চাবাচোন অ মানে তাৰে জলবায়ুতটো কি ধুনীয়া ঠাণ্ডা
অ তাৰ যে সেইটোৱে ভাল এইটো কিন্তু বহুত ভাল
অ না ঠাণ্ডা না গৰম একদম ধুনীয়াকে অহ মানে আমাৰ অহ আৰু সদায় ফুৰিব যাব মন যায় জান তাক গল আমি যেতিয়া আছিলো সদায় ফুৰিব যাওঁ এটা দিন বাদ নপৰে
অ ফুৰিব যাবলৈ ভাল আজমিৰৰ ছুটিৰ দিনা যে ফুৰিব যাবলৈ ভাল
অ আমি একমাহ আছিলো দাদাৰ তাত ডাঙৰ দাদা ছিলে তাতে ডাঙৰ দাদা তাত এক মাহছো সদায় ৰাতিপুৱা উঠাৰ লগে লগে কয় অ বোলা বোলা বোলে আজি ফুৰিব যাম ন এনেকে কয় আৰু কি ভাল লাগে
উম
বুধবাৰ বুধবাৰ ছুটি হৈ যায় সেইদিনাখনে ঐ এক সপ্তাহত এদিন আৰু
অ অ আচ্ছা তেনেকেই ফুৰিব যোৱা
আহ তেনেকুৱাই কৈছিলো
আৰু এদিন চিনেমা চাবও গৈছিলা ন ধুনীয়াকে
অ এদিন চিনেমা চাব গৈছিলো
আৰু কি ভাল লাগিছিলে তোমাক ৰঙা কুুৰ্তা পিন্ধিছিলা উ ৰঙা পুৰা ষ্টেটটোৱে ৰঙা আছিলে তোমাৰ
এইটো ৰঙা কুৰ্তা নাছিল গ্ৰীণ আছিল পাতলা গ্ৰীণ আছিল নেকি চিনেমা হলত যাওঁতে গ্ৰীণ আছিল
অ চিনেমা হলত নে কৰবাত ফুৰিব যাওঁতে পাৰ্কত মুঠতে তুমি ৰেড পিন্ধিছিলা
অ এটা অ এটাৰ নাই আছিল ৰেডো আছিল ৰেড য়্লো আছিল গ্ৰীনো আছিল পিংকো আছিল পুৰা য়ল' আছিল আছিলানে
বহু বহুত ভাল লাগিছে মইতো পুজাক কৈছো মইতো বুনো কি মৰম লাগিছে এনেকুৱা লাগে যেন তাৰে হয় তাই তাৰেেই হয় তাইকো যে য'ত থাকে অ অ সেইটো পৰিৱেশেও হৈ যায়
অহ
কালি যে টিকলি আহিছিলে
অ আমি মাৰ কাষত গৈছিলো অ নান আহ
অ কাইদহত আহিছিলে য হ'ব নিবিচাৰে বুনো কি ক'ম কি ভাল পাইছে তাই তাকে পূজাই কৈছে ইয়াত আহিলে কি ভাল পায় মানে ফুৰিবৰ কাৰণে আহল বহল পায়
অ সেইটোয়েতো হয় ল'ৰা ছোৱালীৰ কাৰণেতো
বিচনাত উঠিছে উঠি পেলাই আৰু শুৱাৰ ভাও জুৰিছে আৰু তেনেকেই আছে তেওঁ তেনেকে আছে নানুহ কৈছে আমি যাও পূজা কৈছে আমি যাও তথাপি নাযায়
না যাইকি অ
আহ এইবাৰ তুমি আহিলে আহিবা হা টিকলিক লৈ
অ আহিম আমাৰতো দুজন থাকিল বাপৰে যি কৰে
অ মানে দুজন মানে এয়া কাইৰা আৰু
অ'।
এতিয়া স্কুল গৈ থাকে যে স্কুলত বহুত ল'ৰা ছোৱালী পাই কিনে সিয় অ', অলপ চলপ বদমাচি কৰিবই লাগে শিক শিকিছে সি সেইটোৱে কৰ অলপ বদমাচিয়ে কৰে।
অ', দেউতাৰো গা বেয়া বোলে তোমালোকৰ ন'।
অ', যোৱাকালি গৈছিলো তোমাৰ ঘৰত।
তা আৰু গা বেয়া অলপ নাৰায়ণক লৈ আহিব নেকি আৰু চেলাইন দিলে বোলো ভাল পাব জানা।
অ', বেজি দি আছে যে এতিয়া।
অ', ন' বেজী দিলে চেলাই নি দিব নোৱাৰি নেকি?
নাজানো ডক্টৰে বেজি দিল যে এতিয়া।
অ'। মানে হাৰ্টত প্ৰব্লেম পাইছে।
হাৰ্টৰ অলপ বেমাৰ আছে বুলি ডক্টৰে সেইটোয়ে কৈছে সেইকাৰণে গুৱাহাটীয়ে লৈ গৈছিল তাত। বেজি দিছে ডক্টৰে বুলি কিননে আনিছে বেজি দিয়াৰ কাৰণে এ যোৱ কালি নে পৰহি। সদিনাখন যে পুৰা উল্টি হৈ গ'ল বোলে।
অহ, কৈছে বমি কৰি দিছে বোলে।
পিছত যোৱাকালি অলপ ভাল পাইছো বুলি কৈ আছিল দেউতাই ফোন কৰি আহা অলপ সময় বহি কিননে যাই। বুলি কৈছে মই আৰু বাইদেউ যে গুঞ্জনৰ মা দুজন গৈছো অলপ সময় কাৰ বাৰটা মানত গৈছো। ত আহৈটা মানত আহিলো আকৌ। মোৰ যে ছোৱালী বি বিলাক ঘৰতে আছিল যে।
অ' আকৌ সিহতক ভাত দিব লাগিব তুমি ন।
বনাই কিনি গৈছিলো সিহঁতে নিজে খাই নিজে খাই কিনি চাফ চিকুণ কৰি ৰাখি দিয়ে।
অ' তোমালোকৰ পাকঘৰৰ পৰা নিজে লব। আচ্ছা, তেনেহলেতো ভালেই। তোমাৰ কোনো ঝামেলা নাই অকল বনোৱাাতো ঝামেলা।
বন নাই বনাব লাগে সেইটোয়ে ইয়াতে নিজে খাব নিজে চাফ কৰি নিজে ৰাখিব।
নিজে ৰাখিব।
যে বনাই কিনে খুৱাব মোক।
অ' বহুত ভাল।